অ, আছো এনেই। তই? অ শুনিছো। তই কি কৈছ?
মই মানে আমাৰ ভাওনা খন- হে আমাৰ নামঘৰত ভাওনা পাতিছিলে মানে অলপ দিনৰ আগত।
অ।
এই যোন যোন যোন ঘৰৰ মানুহে ভাও ভাওনা দিছিলে,
অ।
সেইঘৰ মানত মানে যি আমাৰ ভাৱৰীয়া খিনিক- সেই খানা এটা দিছে মানে তাকেই খানা খাবলৈ আহিছিলোঁ মই।
তইয়ো ভাও লৈছিলি?
অ মই ভাও লৈছিলো অ।
কি ভাও?
মই শিৱ ভাও লৈছিলো।
অ, ৰাম।
এই বহুত দিনৰ আগতে এইটো তিনিমাহমান হ'ল এতিয়া।
অ,
ত তোক মই তোক মই কোৱা নাছিলো নেকি?
তইজে এক্টিং কৰ মই আজিহে গম পাইছো।
নাই নাই মই আজিলৈকে ভাও লৈ পোৱা নাই এইবাৰ ফাৰ্ষ্ট লৈছো।
অ।
মানে ডাঙৰ ভাও বুলি ক'লে এনে সেইবাৰ ফাৰ্ষ্ট লৈছো এনেই, ওলাও, মই আজিলৈকে দুবাৰ তিনিবাৰ মান লৈছোঁ বাৰু।
অ অ।
তেনেকে ডাঙৰ ভাও বুলি ক'লে সেইবাৰেই লৈছো।
উম,
বাকী তোৰ ভাত পানী খোৱা হ'লনে?
অ খালো তই খালি।
ভাত মই খোৱা নাই, খামহে অলপ বনাই খোৱা নাই। হ'ব আৰু অলপ দে তই কিহে খালা ভাত।
ভাত, দালি, ৰঙালাও আলু ভাজি দালি ৰঙালাও আলু ভাজি।
অ', অ', অ', বাকী তহতৰ হেৰি ক্লাছ কেইতাৰিখৰ পৰা হ'ব।
ক্লাছ এক আগষ্টৰ পৰা।
ক্লাছ এক আগষ্টৰ পৰা ন।
উম চবৰে এক আগষ্টৰ পৰা।
ঠিকে আছে অ, অ, অ, ঠিকে আছে। তই হেৰি তাৰ ৰুমলে কেতিয়া যাবি।
আঠাইছ জুলাই।
অ, এতিয়া তাৰ আগত নাযাও নেকি?
তাৰ আগত নেজাও। একেবাৰে-একেবাৰে যাম আৰু
অ, মাহতে কি কৰি আছে।
মাহতে আছে ফোন চাই আছে।
অ, অ, আমাৰ দুজনি কি কৈছে মই এইফালে ওলাই আহিলো যে, খানা খাবলে। নাই নাই আহি পালোহি আহি পাই পেলাই ইয়াতে আছো মই। তেতিয়া বাহিৰ লে ওলাই আহিছো মানে।
অ', অ',
তো ঘৰতটো আমাৰ নয়নমনিহতৰ ঘৰৰ কাষতে বেছি দূৰ নহয় নয়নমণিহতৰ ঘৰৰ পৰা নয়নমনিহতৰ ঘৰৰ পৰা জাষ্ট অলপমান আহিব লাগে। সি ভাও লোৱা নাই সি, সি ভাও লোৱা নাই মানে সি আমাৰ খেলৰ নপৰে যে সি বঢ়া বুঢ়ী খেলৰহে।
অ',
উম, সেইটো কথা।
উম,
নাপাই সি ভাও চাও জানো লয় বুলি গম নাপাও।
নয়নমণিয়ে কিহত ললে?
হাহা।
নয়নমণিয়ে কিহত ললে।
নয়নমণিও সেই মাধৱদেৱতে।
অ',
উম সিও মাধৱদেৱতে আৰু প্ৰায়খিনি মাধৱদেৱৰে তেনেকে।
উম,
তাকে এতিয়া এতিয়া এটাৰ লগত তাকে কাপোৰ কথা পাতি আছিলোঁ কি পিন্ধি যাব লাগিব বাৰু যে জিনছৰ পেণ্ট পিন্ধি গ'লে হবে নে নহয় এনেকে।
অ
তাকে জানো প্ৰথম প্ৰথম মানে পিন্ধ যবলৈ অলপ লাজ লাগে যে সেইটো কাৰণে মানে সুধিছিলো আৰু।
প্ৰথম প্ৰথম চিনিয়ৰেও ধৰিব চাগে।
অ অ সেইটোৱেই।
মানে দম দিয়া টাইপত।
উম এই চিনিয়ৰ বিলাকে আমাৰ বেছি কৰি থাকে যে।
অ, এনেও সুবিধা বিচাৰি থাকে নহয় ডাউন দিবলৈ জুনিয়ৰবিলাকক।
আ কিবা সুযোগটোহে লাগে অ।
উম।
তাকে জানো কি কওঁ চাই লওঁ ৰ কেজুৱেল কে পেন এটা কিনিম বুলি ভাবিছো এইকেইদিনতে কিনি লব লাগিব পেন এটাই কিনি লব লাগে সেইযো
কিনি ল'লেও চিলালে এনেই দাম ঢেৰ আৰু পিছো কিনিব লাগে চিলাবও লাগে।
অ এই অলপ সেই বেগীটাইপ পেনটা কিনি ল'ম কলা কাপোৰ‌ তাপা চাৰ্টটো এনেও ছোট কৰিব নালাগে বগা চাৰ্ট এটা কিনি লম
অ নালাগে।
বগা ক্ৰপ চাৰ্ট এটা।
হম।
তাৰ পৰা বুট এজোৰ লৈ লম আও। তাইৰ চাই টো খেলেই নাই।
নাই।
উম লেত কে তেতেনে যায আও। এই হেৰি চুত চুটকৈ যায় জানো? চুটকৈ নাযায় নহয় চাগে কলেজলে।
নাযায় নাযায় নাযায় কিছুমানে কৰে আৰু।
অ কিছুমানে কৰিলে বোলে তাত বোলে অভাৰ স্মাৰ্ট বুলি কয় হেনো সেহতক।
অ যাৰ অভ্যাস যাৰ অভ্যাস থাকে সেইবিলাকে কৰে বুলে।
অ জোকাই হেনো বহুত এনেকা ছোট কৰি গ'লে।
উম।
হেনেকে নো চুট কৰি নাযাওঁ এনেকে নৰ্মেলিকে যাম আৱ।
হা
তহঁতৰ টো কি? তহঁত চুইজাৰ নে কি নহয় জানো?
অ আমাৰ চুইজাৰ।
কি ৰঙৰ?
বগা। চব বগা অকল চোৰণিখন নীলা। উম
অ অ আমাৰ বা অ আমাৰ বাক দেখিছিলো অ।
উম।
ত' তাত গ'লে আমাৰ বা লগত চিনাকী কৰাই দিম বাৰু। যদি যদি তই পলিটিকেল ছাইঞ্চত ল।
অ কৰাই দিবি।
উম।
চিনিয়ৰ থাকিলে ভাল। তেতিয়া এই মানে চিনিয়ৰবিলাকে ইমান ন নোৱাৰে আৰু দম চম দি থাকিবলে।
অঁ বা মানে অ তেনেকুৱা নহয় বাৱ। ভাল ছোৱালী মানে সান্ট শিষ্ট মানে।
অ।
উম। তাকে এটিয়া যদি তাত তই যদি পলিটিকেল চাইন্সত লও মোক কবি মই তোক চিনাকি কৰাই দিম।
উম হব।
উম তই এতিয়া কিহত লোৱাটো ঠিক কৰিলি? পলিটিকেল চাইন্সত লোৱাটো ঠিক কৰিলি দে নে? এন্থ'পলজিতে থাকিম বুলি ভাবিছ?
মই একো সিদ্ধান্তই ল'ব পৰা নাই। কি হয় জানো চাওঁ।
অ অ ঘৰ মানুহে তোক কি বুলি কৈছে? কিহ বা কিবা এটাত কোৱা নাইনে?
চাইন্সতে পঢ়িবলৈ কৈছে
অ তইনো কেলে পলিটিকেল চাইন্সত যাবলে উতপাত লগাই আছ?
এই নহয় মানে বেছি গুৰুত্ব থকা চাবজেক্ট যে।
অঁ পলিটিকেল চাইন্ঞ্চটো নেকি?
উম।
ভালহে তই যদি বি এছ মানে যদি এতিয়া বি এ নকৰি বি এছ চি কৰ এতিয়া বেছি অলপ স্ক'প পাবি।
তাকে বি এছ চি কৰিম বি এছ চি বুলিও ভাল লাগিব ন আগলৈকৈ মই বি এছ চি কমপ্লিট হৈ।
অ সেইটোৱেটো বেএছি কৰিলে বেছি অলপ মানে ভাল থাকিব ন। প্ৰিচাৰ্জ্স্কপটো বেছি থাকিব ন বুজিছা নাই কথাটো?
উম তাকে।
উম উম সেইটো কাৰণেতো চাই ল'বি অলপ।
অ এতিয়া মোৰ চাগে এইবিলাক ডকুমেণ্টচ বিলাকো বি এছ চি বুলিয়েই আহিব ন।
বি এ চি বুলি আহিব অঁ।
উম
এন্থ্ৰপলজিকখন চাইঞ্চ চাবজেট ন।
উম
উম, সেইটো কাৰণে আৰ্টছ ইমান নপৰে যে সেইটো।
অঁ
এ ত‌ই মেথছ লৈকিনো কৰিব পাৰ সেইটো সেইটোতো পৰা পিয়' ভি এছ চি আও।
উম
উম এতিয়া আমিও মানে- তহঁতৰ ছায়ঞ্চৰ চাবজেক্ট কি ল'ব পাৰ মানে গটেকেইটা ল'ব পাৰ নিকি। হেল্ল' হেল্ল' হেল্ল' অঁ তই চাইন চা- শুনি আছোঁ, অ তহতি ছাইঞ্চৰ চাবজেক্ট কি কি ল'ব পাৰ।
আৰু নোৱাৰোঁ হ'বলা একগোটই পাৰো নেকি।
অ অ মেথছ আৰু এন্থ'প'লজী। আমি আক ছায়ঞ্চসৰকেই তহঁতৰ আৰ্টচৰ গোটেই কেইটা লব পাৰোঁ আক।
হয় নি।
পলিটিকেল চায়েন্স পলিটিকেল চায়ন্সো নোৱাৰো নেকি, কিন্তু- ইক'নমিকছটো পা ধৰি এইবোৰ চব পাওঁ মানে- জিঅ'গ্ৰাফি অঁ-
অঁ বি এ কৰিবলৈ চব ল'ব পাৰি হ'বলা তোৰ ছাবজেক্টটো নাথাকিলেও ল'ব পাৰি।
অঁ, কিন্তু তই আৰ্টছৰ হৈ পেলায় তো ছাইন্ঞ্চৰ ইমান ল'ব নোৱাৰ ছাগে। কেমেষ্ট্ৰী সেইবোৰ নোৱাৰিবি চাগে। উম, ত মাহঁতে ভাত খালে নে?
মাহঁতে ভাত খাই অঁ শুইছে।
অঁ, পাৰ্থনাই কি কৰি আছে?
আইনা খন চাই আছে।
অঁ, পাৰ্থনাই খালে নাই ভাত?
খালে।
অঁ অঁ, আমাৰ মানে নামঘৰত হেৰি পাতিব বুলি কৈছে। সেই অহা শনিবাৰলৈ নামঘৰত এই আমাৰ- হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পাছ কৰি যোৱা কেইটাক-
অঁ
সম্বৰ্ধনা জনাব বোলে কিবা মোক তেনেকে আজি কৈ পুঠাইছে মানে মাটিবলে। কিবা মোৰ পাছপ'ৰ্ট চাইজৰ ফটো এখন। নামটো মা দেউতাৰ নাম তেনেকৈ লিখি পেলাই দিবলে কৈছে। উম, তেনে গাঁৱত কি- ভালকৈ কৰিব কিন্তু এতিয়া মোৰ ইমান পাৰ্চেন্টেজ নাই যাবলৈ লাজো লাগে।
পাৰে অ।
হ'লেও মানে মই যিটো ভাবি আছিলোঁ সেইটো নহ'লগে।
হ'ব চাইন্সৰ এইয়াও ঢেৰ দে
উম সেইবুলিও মানে তোৰ ধৰি লওক ত ধৰি লওক সতৰ পৰা সতৰ- পাৰ্চণ এটা অহা হেঁতেন তোৰ ধৰি লওঁ কিবা এটা মানে ভাল লাগিল হেঁতেন।
অ এই নয়নমণি কিমান অ
তা ছেভেণ্টি নাইন।
অ ভালে
সেইদিনা তই লগৰকেইটাৰ ওচৰতে পৰিলে যে
হম
উম লগৰ কেইটা ওচৰত পঢ়িছে বুলি নহয় বাও সি পঢ়িছে বাও।
উম
উম ই মানুহটো চোকা ন অলপ, মোৰ মানে কি হ'ল মোৰ হেই মে গণিত বিষয়টোত মানে অকমান হেৰি হৈ গ'ল অকমান খহি গ'ল মানে মাৰ্কেচ গিটা
আ
সেইটো কাৰণে অলপ দিগদাৰ হৈ গ'ল মানে
অ
এনে যদি তাত যদি খহি নোযোৱা হেতেন উঠিলহেঁতেন।
তাকেতো মোৰো ইংলিছত বহুত কমিলে।
অ মোৰো। মোৰো এইবাৰ ইংলিজত মোৰ এইটি ফাইভ প্লাছ পাব লাগিছিলে জানো কেলে ইমান কম হৈ গ'ল।
মইয়ো ভাবিছিলো মইতো বেছি নহ'লেও পঁয়সত্তৰ মান পাম বুলিও ভাবিছিলো।
তই কিমান পালি নো?
বহুত কম পালোঁ মই থা ফি্টি থ্ৰী পালোঁ।
কেনেকে ইমান কমিলে?
নেজানো দেই মই ভাবিয়ে মই আকৌ ৰিকল কৰিম বুলি ভাবিছিলোঁ।
অ।
কিন্তু মই আকৌ ভাবিলো যদি নাবাঢ়ে। এনে এনে লাজ পাম চাৰহঁতৰ আগত।
সেইটোৱে মইও ইংলিজত মই ৰিকলল কৰিম বুলি ভাবিছিলোঁ কাৰণ মই বহুত বাঢ়িব লাগিছিলে কমিলে আৰু হেৰি হ'ল মোৰ কম্পিউটাৰ চাইন্সৰ বিষ- বিষয়টো কমি গ'ল মানে কেলে কম্পিউটাৰ ছায়েঞ্চৰ মোৰ ক্লাছ কৰিবলৈ নহ'লে নহয় এদিনো ভালকে। যি লিখিছো মানে আগদিনাখিনি পঢ়ি পেলাইও লিখ- লিখি যোৱাহে মানে তো এদিনো ভালকে ক্লাছ কৰিব নাপালোৱে
উম অ।
ফিজিক্স আৰু এইকেইটাহে অলপ উঠাই দিছে আৰু অসমীয়া।
অ উম। অ
বাকী ঘৰত চবেৰে ভালেই নহয়।
ভাল ভাল।
অ ক'ৰবাত ফুৰিবলৈ চৰিবলৈ যাম বুলি ভবা নাই নেকি?
নাই যোৱা হোৱা নাই এতিয়ালৈকে ভবা নাই। যাম আও এতিয়া কলেজ পঢ়িবলৈ যামহে লাহে লাহে যামগে।
অ অ কলেজত গৈ পেলায় ক'ৰবাত ঘূৰি ফুৰি নুফুইগে। উম দে বাৰু এনেই ওলাই যা দে দেওবাৰে ইনেই ওলাই যোৱাটো বেলেগ কথা।
উম তেনেকেহে আও এনেই কি আও লখিমপুৰতে ইফালে সিফালে যাম আও অকমান।
অ' এনেই। এনেই ধৰি লও তো ৰিজৰ্ট এখনলে যোৱা কিবা কিবি যোৱাটো বেলেগ কথা এনেই ঘূৰি নুফুৰিবি।
হম।
হম তাকে। এনে আমাৰ মাধৱদেৱত কিবাকিবি হ'লে আহিবি, মোক ফোন চোন কৰি দিবি আহিলে।
অ' কৰিম-কৰিম।
মই তাত এবছৰে থাকিম মাধৱদেৱত তাৰ পাছত মই ডিপাৰ্টমেণ্ট চে্জ কৰি বেলেগলে যামগে।
ৰচোন তই এবছৰটো থাকিলেও পিছত সিদ্ধান্ত ল'বি সেইটো।
সেইটো নহয় মই ডীপাৰ মানে এতিয়া প্ৰপেশ্যন কৰি আছোঁ ন' চি ডাবল ই কাৰণে পঢ়ি আছোঁ।
অ'
নেক্সট মই চি ডাবল ই দি পেলাই তোৰ হেৰি কৰিম বি টেকৰ কাৰণেই কৰিম মানে এইটো টোৰ মানে হেৰি নকৰো বি এছ চি নকৰোঁ মানে বি টেক কৰিম।
অ'
তোৰ ধৰি ল' মই যদি অৰুণাচলত পাই যাওঁ, অৰুণাচলত নেৰিষ্ট বুলি এখন আছে। উম তাত যদি মই পাই যাওঁ তাতে তোৰ বিটেক কৰিম। এই এম টেক তাত ওলাই আহিম আৰু তাৰপা নাহো মানে।
অ'
এতিয়া নেক্সট ইয়েৰ নেক্সট ইয়েৰ কাৰণে মই আৰু অ' সেইটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। সেইবাৰ এক্সাম মই দিছিলোঁ নহয় সেই তাৰ একজামটো নেৰিষ্টৰ এক্সামটো এবাৰ দিছিলোঁ নহয়।
অ'-অ'।
ইমান টান কুৱেশন নাহে বাৰু ইমান টান কুৱেশন নাহে বাৰু। ভাল নহ'ল এইটো এছ চি, এছ টি খিনিয়ে পাই গ'ল বহুত। উম এতিয়া হেৰি এতিয়া হেৰি
তই নিট দিয়া নাছিলি নিট দিয়া নাছিলি?
নিট নাই দিয়া মই নাই-নাই মোৰ ডক্টৰেট লাইনত মানে মই কম্পিউটাৰ ছাইন্স লৈছোঁ যে। মোৰ ডক্টৰেট লাইনত নাই মানে। মোৰ চব মেডিকেলত মেডিকেলৰ মোৰ এটিয়াও লাইন নাই মানে মেডিকেলত কি হ'ল হেৰি চব লাইন মোৰ মানে কাট খাই গ'ল সেই কম্পিউটাৰ চায়েঞ্চৰ পৰা।
অ' কম্পিউটাৰ চাইন্স ঠাই থাকিলে নোৱাৰে।